হেল্ল' হেল্ল'
হেল্ল'
অঁ শুনিছা
হেল্ল' অ কি কৰিছ অ পাইছো
বহি আছোঁ তুমি
মই এনে কৰি আছো
অ ভাত খালা
অ তেতিয়াই দিনত খালো তুমি
অঁ মই এতিয়া খাব হোৱা নাই
আচ্ছা দিনত খোৱা নাই
দেকে খা দেকে খাও
অ আচ্ছা ৰাতিপুৱা
ৰাতিপুৱা ৰাতিপুৱা খোৱা হম
কিদি খালা?
হোৱাও নাই ন? হুম?
অহ।
কি দি খালে ৰাতিপুৱা ভাত?
ৰাতি পুৱাই এই
মাতটো কিবা অলপ অলপ আহি আছে যে।
অ, হেল্ল' শুনিছা? মোৰ এই ফেনটো চলি আছে। হেল্লউ
অঁ-অঁ-অ অলপ অলপ আহি আছে মাতটো এতিয়া।
ৰাখিবা, ফেনটো লগাই থৈ দিয়া আছিল যে। অ, এই চাগে মোবাইল চাই থকা আহিছে চাগে ন?
অ।
অ কোৱা।
কি কৰি আছা তুমি?
এ বহি আছো এনেই ইমান গৰম লাগিছে। তোমালোক বতৰ কেনেকুৱা তাত?
বহুত গৰম।
উম।
ৰ'দটো ইমান দিছে, বহুত গৰম। আৰু ঘৰৰ মানুহ বিলাক
ভালেই আছে। চব নিজৰ-নিজৰ কাম কৰিছে। তোমালোকৰ মা-দেউতাহঁতৰ ভাল?
অ, ভালেই। আছে ৰাস্তা পিনে বহি আছে। ৰাছ ৰাস্তা মানে বহি আছে। ময়ো বহি আছিলো ৰাস্তাতে এনেই। এতিয়া ভিতৰত আহি গ'লো ইমান গৰম।
ভিতৰত বেছি গৰম লাগে। বাহিৰতহে ভাল লাগে। বাহিৰতে মানে গছৰ তলত
কাৰণে গছৰ তলতে আছিলো। ইমান গৰম থাকিব নোৱাৰি
অ কিন্তু বতাহ নিদিলেও হ'লেও মানে ভিতৰ চাইডটো অকমান ঠাণ্ডাই কাৰণ ভিতৰত টিং পাতবিলাক গৰম হৈ থকাৰ কাৰণে গোটেই হেৰি হৈ থাকে কি কি পঢ়ি আছা তুমি
ছেকেণ্ড ইয়াৰ
ছেকেণ্ড ইয়াৰ পাইছাগে এবাৰ
অ।
চা মই এইবাৰ বি এ চিক্সচমৰ ফাইনেল দিছো আৰু। ৰিজাল্ট আহা নাই এতিয়ালৈ।
অ-অ।
অ।
অকলে আছানে কোনোবা আছে?
আছোঁ। মোৰ লগৰজনী আছে, ভণ্টিহঁত আছে।
অ, আচ্ছা। তেনে এনেকে ধান-চান ৰুব নোযোৱা?
অ ধান-চান ৰুবলেতো যোৱা হয়। এতিয়া মানে ধান ধৰা আমাৰ হেৰি হৈছে আৰু কঠীয়া সিঁচিছে হে। তাৰ পিছত মানে ধান খিনি লাহেকে অলপ ডাঙৰ হ'ব যে। তাৰপিছত
উম, উম অ ইমান গৰম। আমাৰ আ ছিলে এইবাৰ মানে বেলেগক দি চে কৰিব কাৰণে আধিত। উম।
উ খেতি তোমালোকৰ মানে উ কিবা শাক-পাচলি খেতি কৰে নে?
অ, কৰে ঘৰত।
অ, আৰু তুমি এনেই ফুল-চুল, ফল-মূল, চল-মূল ৰুৱা নে ঘৰত? ঘৰত ফল মূল চল মূল এনেকে হেৰি চেৰি ৰুৱানে ফুলগছ
এনেকাতো নাই এনকাই চব্জি বিলাকে আছে
আমাৰ ঘৰত নাই হেৰি সেনেকে নকৰে আগতে কৰিছিলে মানে এতিয়াতো টাইম চাইম নাথাকে আৰু টাইম নিমিলে মাটিডোখৰ বহুত আমাৰ সেই শুকান বলিয়া মাটি নহয় সেই প্ৰব্লেম হয় আৰু
অ অ এৰেলদ
তোমালোকৰ ওচৰত এনে ফুৰিবলগীয়া কি জেগা আছে তুমি কোনটো ডিষ্ট্ৰিক্টৰ হ'য়
শোণিতপুৰ
ওচৰত তোমালোকৰ কি উম
ফঙৰিব জাগাতো আছে ঢেৰ জাগা আছে কিন্তু নোযোৱা মানে তোমালোকৰ
আমাৰ আছে বাৰু চাইডতে পাহাৰ আছে চব নৈবিলাক আছে
পহাৰফালেও যাব পাৰি মানে আছে বহুত মানুহ যায় কিন্তু যোৱা নাই আজিলৈকে
উ নে খানা চানা বনোৱা নে তুমি
উম বনাও
এনে খানা নাজানিলে আইডিয়াবিলাক কৰ পৰা লোৱা ইউটিউব চোৱা নে
নাই এনেকে মা আছে মায়ে শিকাই দিয়ে আৰু
অ
ইউটিউবৰ পৰা একো ছোৱা নহয়
অ তুমি এনেই ছ'চিয়েল মিডিয়া বেলেগ এপবিলাক ইউজ কৰা নে
উম নাই
ইউজ নকৰা নি ফেচবুক ইনষ্টা।
কৰো ',।
উম', - হুম', - হুম',।
ইউজ কৰো,। ফেচবুক ইনষ্টা, অ', শুনি পোৱা নাই?
শুনিছোঁ, শুনিছোঁ, আজিকালি কৈছোঁ ফেচবুকটো দৰকাৰ,। ন, কিবা এটা খুলিব হ'লে ফেচবুকৰ একাউণ্ট দৰকাৰ হয়
অহ অ
ফেচবুকত মানে কি নিউজ বিলাক পাই থাকে হয় নে নহয় কোৱা,
উম উম
ইউটিউবতো পাই, কিন্তু ফেচবুক মানে চব বিলাকে পায় মানে এটা ফিডত চব আহি যায়
অহ আপুনি এতিয়া কিবা কৰি আছে?
মানে?
মানে এতিয়া কিবা কৰি আছা নেকি ঘৰত? ঘৰত এনেই থাকা চাগে এতিয়া অ'
এই হেৰি কৰি থাকো মই এমব্ৰইডাৰীবিলাক কৰি থাকো কাপোৰত মেখেলা চাদৰত এম এমব্ৰইডাৰী কৰি আছো
অ
কাপোৰত?
আচ্ছা
উম'
মই এনেকে অ মই কাপোৰ চিলাও
উম
কাপোৰ চিলোৱা শিকি আছো
শিকি আছা কাপোৰ চিলাবলৈ? শিকিব লাগে আজিকালি ন,।
অ', শিকি আছোঁ, অ', তিনিমাহ হৈ গ'ল মানে শিকা,। শিকাটো কমপ্লিট হৈ গ'ল মানে আৰু একমাহ মান শিকিম বুলি ভাবিছোঁ, এনেকুৱা প্ৰাইভেটত শিকিছিলোঁ,।
অ',
হম', ঘৰত দি থাকে এনেকে কাপোৰ এনে',। তাকে গাঁৱৰ মানে বিলাক কাপোৰ বিলাক চিলাব লাগিব ব্লাউজ বিলাক,। এই কুুৰ্ত বিলাক চাই উম',।
তুমি মানে কাপোৰ ধৰা গোটে কাপোৰ এটা কোনবা মিটাৰ কাপোৰ দিলে ত তুমি তাৰ পৰা বস্ত বনাব জানা মানে কাপো',। পইচাটো কু', অ',। মই তেনেকৈ এনেকৈ শিকাবলৈ শিকিবলৈ তেনেকৈ হেৰি নাই নহ'লে শিকিলোঁ হয় মই',।
উম',।
এতিয়া আজিকালি ইমান পইচা লাগে হয় নহয় কও কাপোৰ',।
অ', লাগে বহুত দাম, মই কাপোৰ বিলাক কাপোৰ অ কাপোৰ বিলাক',। এ', দোকানত নলয়ে বহুত দাম',। অনলাইনৰ অৰ্ডাৰ কৰোঁ',।
তোমাৰ চিলাই মেলিই ত চাৰে পাঁচশ ছশ লৈ লয় নহয় সিহঁতে ব্লাউজটো,। কাপোৰ তুমি নিজে আনিললে তোমাৰ পইচাটো বাছি যাব, হয়',।
পইচাটো অলপ অলপ এনেকে আহি থাকিব না ঘৰত',। এটা কাপোৰ বিলাক চিলাই থাকিলে মানে সেইটোৰ কাৰণে শিকি লৈছোঁ আৰু', ্
কিবা', ্
উম',
ভালে কাম কৰিছে আমাৰ ইয়াত আকৌ সেইটো নাই, নহ'লে শিকিলোঁগে হ'লে ', ্
উম', আৰু আপুনি এতিয়া, কি কৰিম বুলি ভাবিছে একেই দিন?
উম মানে পঢ়িয়ে আছোঁ আৰু কম্পিউটাৰ ক্লাছ কৰি আছোঁ তাৰপিছত চাওঁ এই ফেক্টৰীত
আহ অ অ
আজিকালি মানে কি হয় কম্পিউটাৰটো লাগে যে চবত
উম নাই কৰিম বুলি ভাবিছো
অ লাহেকে শিকিব পাৰা তোমালোকৰ টাইম আছে।
উ উম উম উম। আৰু কোৱা।
তোমাৰ বিজনেছৰ ওপৰত মানে মন আছে ন।
হা।
বিজনেচ কৰিব মন আছে তোমাৰ।
উম।
বায়ক মানে এতিয়া মই চাইছোঁ মানে আমাৰ ইয়াতে মানে ইমান পইচা পায় এতিয়া তোমাৰ। মতামান ধৰা চব ছালী যাবলৈও কিছুমান পাই মানুহ ছোৱালী মানুহৰ পৰা মানে শুনো মানে এতিয়া। মানুহ থাকিলে মানে যাবলৈ টান পায় সিহঁতি। তোমাৰ এতিয়া টো আছ। ছোৱালী এজনী হেৰি কৰিলে মানে ধৰা আহিব ন তোমাৰ ওচৰত আৰু ধুনীয়াকৈ ক'ব পাৰিব কেনেকৈ কি দুখত লাগে কি। লকে খুলি মেলি।
আহ
আজিকালি সিহঁতি ভালকে মানে ইমান বেছি অৰ্দাৰ আহি যে সিহঁতক ভালকে কাপোৰ ইহঁতৰ মানে অৰ্ডাৰ বহুত আহে ন দোকানত মানে ভালকে। বহুত গুৰুত্ব নিদিয়ে মানে বহুত ফিট নহয় মানে কিব কিবিকে চিলাই দিয়ে্
অ তেনেকে হয়ে দোকান বিলাকত।
উম
উলব ভাগ্য চিলাই এনেকা হয়ও না মাতলব বেছিকে যদি এনেকে কাপোৰ বিলাক চিলাব দি তেনেকে দূৰ্গা পূজা সময়ত
সেৰাে ন এদিনতে কিমানটা উওলাই দিব লাগে আৰু ইমান দিয়ে কাপোৰ চিলা অব
সৰস্বতী পূজাতটো চবচে বেছি আহে
দুৰ্গা পূজা এনে কিবা কিবি আহিলে মানে অ
চাগে
অ
চবেতো নতুন মেখেলা চাদৰ লয়ে তাততো ব্লাউজ চিলায়েই চিলাব শিকি ললে হ'ল মানে কাপোৰ তৰ দামটো ইমান নলয় ন কাপোৰটো আনি ললে ঘৰতে চিলাব পাৰি হলে কাপোৰ লোকৰ পৰা লৈকিনে চিলাও মানে বহুত
উম এনে ক'তো ফুৰিব নাই যোৱা।
ফুৰিব
উম
কি কৈছে ফুৰিব যোৱা নাই নেকি সুধিছা
অ
হেল্ল'
অ হেল্ল'
আহ কি সুধিছা
ফুৰিব ক'তো যোৱা নাই বুলি কৈছো।
অ যাব লাগিব। এতিয়া ভেকেশ্যন পাইছোঁহে যে আৰু ফুৰিবলৈ যাবলৈও মানে এতিয়া মানে গৰম হৈছে ন মানে মানুহৰ ঘৰত তে যাব নোৱাৰি বা বেলেগত ফৰিবলে হ'লেও যাব নোৱাৰি পইচাটো লাগে
হ'ব দিয়া তেনে ন পাছত কথা পাতিম হেল্ল'
অ অ হা
হ'ব দিয়া তেনে ন পাছত কথা পাতিম
অ অ ঠিক আছে বাৰু দিয়া অ অ ঠিক আছে বাৰু দিয়া